হেল্ল' অ কোৱা?
কি খবৰ?
ভাল ভাল। তোমাৰ?
মোৰো ভালেই দিয়া। ইণ্টাৰ্ণশ্বিপত এ আছো ৰ'বা, এতিয়া ইন্টাৰ্ণশ্বিপত গৈছিলোঁ। তাৰ পিছত আজি অলমান জলদি আহিলো তাকে এতিয়া ৰেষ্ট লৈ আছো ভাবিলো তোমাকে ফোন কৰোঁ। বহুত দিন কথা পতা নাই।
উম।
তুমি কি কৰি আছা?
মইয়ো সেই ইন্টাৰ্ণশ্বিপত পৰা আহিলো, দুটামানত আহি এনেই ভাত খাই শুই আছিলো।
অ', ভাত খালা ন?
অ',
উম, উম, ময়ো এই লাঞ্চ ব্ৰেকত আহিছিলো ৰ'বা, মানে লাঞ্চ টাইম থাকে ন এটা। ষ্টাফৰ চবৰে, তই এনেকে, সেইটো টাইমতে আহিলো ভাতটো খাই আ কৌ গলো, তাৰপিছত গুচিয়ে আহিলো জল্দি আজি।
আমনি লাগি যায় অ, বহি বহি।
আমনি লাগি যায় মানে ভাল ক'ত লাগে জানানে যদি আমি পইচা পালো হয়।
অ',
তেতিয়া কৰি ভাল লাগিল হয় ন?
কষ্ট খিনিও লাগিল হয় মানে, নিজৰ খৰচ, মানে নিজৰ কষ্টত কিবা এটা পালো হয় ন?
সেইটোৱেটো আহ কিয় জানানে পইচা মানে আমাৰ জীৱনত বহুত এটা ইম্পৰ্টেণ্ট পাৰ্ট আৰু। ক'ব গলে, কাৰণ আমাৰ বেচিক নিডছ।
হেল্ল' হেল্ল'
অ', শুনিছা নে? বোলো আমাৰ বেচিক নিদেই হয় আৰু জানানে পইচাটো এটা। কাৰণ আমি খোৱা, কাপোৰ, এডুকেশ্যন। তাৰপিছত তোমাৰ হেল্থ কেয়াৰ, হা?
চব্বতেই মানে পইচাটো লাগেই।
লাগে- লাগে মানে বহুত লাগে তোমাৰ মানে কমফৰটেবল লাইফ ষ্টাইল প্ৰভাইত কৰিবলেও লাগে মানে পইচা জানানে চা নহলে একোৱেই নহয়।
মানে তোমাৰ যদি ফাইনেন্সিয়েল প্ৰব্লেম নাথাকে ন' লাইফটো মানে একদম পাৰফেক্ট আৰু। মানে এক প্ৰকাৰৰ পৰা পাৰফেক্ট, এটা চাইডৰ পৰা পাৰফেক্ট।
সেইটো। মানে কিন্তু কি জানা কিন্তু এটা ইণ্টাৰেষ্টিং কুৱেশন হল, মানি কেন বাই হে্পিনেচ। মোৰ মতে মানে দেই। বুজিছানে যদি তুমি পইচা, তোমাৰ যদি হাতত আজি পইচা আছে ন' তোমাৰ মনটো কিমান ভাল লাগি থাকিব ন'
সচাঁই।
কিমান মানে হেপ্পী হৈ থাকিবা তুমি।
তোমাৰ হাতত যদি হাজাৰ টকা এটাও থাকে মানে, অলপ হলেও ভাল লাগে চাবাচোন।
ভাললাগে, সেইটোৱেটো ন' মানে মন চন ভাল লাগি থাকে আৰু বহুত ঘৰত মই দেখিছোঁ। ধনী ঘৰৰ মানুহ টো বেলেগ কথা বা যোনবোৰ মানে দুখীয়া ঘৰৰ হয় মিডিল ক্লাছ হয় কেতিয়াবা পইচা পাই কেতিয়াবা নাপায়, তাহাতৰ মানে, মুদ চুত বেয়া হৈ থাকে খাবলে একো নাথাকে, কিবা কিনিবও হ'লেও
উম,
সেয়াই আৰু।
তাকে। আৰু এটা কথা কি জানা মোৰ মতে, পইচাই মানে কম কম্ফৰ্ট বাই কৰিব পাৰে কিন্তু মানে জেনুইন হেপীনেছ বাই কৰিব নোৱাৰে। দে চাবা চোন
সেইটোতো হয়েই বাৰু এনে, এইটো ঠিক কথাই কৈছে
মানে ধৰা, তোমাৰ এটা লাগজাৰীযাচ মানে চব আছে গাড়ী, ঘৰ মানে একো অভাৱ নাই, মানে তাৰ তাৰপিছত তোমাৰ ফেমিলিত মানে শান্তি নাই চাবা চোন হ
অহ ফেমিলি বোলে শান্তি নাই, ত পইচা থাকিও সেইটোৱে টো মানে ন মানে পইচা থা থাকিও কি লাভ যদি ঘৰত শান্তি নাই ফেমিলি মেম্বাৰৰে হওক বা তোমাৰ ফ্ৰেন্ছৰ লগতে হওক, কাজিয়া-চাজিয়া যদি পইচা আছে কিন্তু বোলে ফেমিলিৰ লগতে ঠিক নাই, ফ্ৰেণ্ডৰ লগতে ঠিক নে বোলে হেল্থ ঠিক নহয় মেণ্টেল হেল্থটো বোলে বেয়া, ত' আৰু এইটো লাভ নাই ন?
অহ।
চব হেৰি কৰিব লাগে অ আজিকালিৰ দিনত কিন্তু মানে কি জানানে হেপিনেচৰ মানে কি জানা, হেপিনেচৰ মানে আচল চৰ্চ কেৱল পইচা নহয় অকল
অহ, সঁচা কিন্তু
ফেমিলি, ট্ৰু- ট্ৰু ফ্ৰেণ্ড, গুড হেল্থ পিছ অফ মাইণ্ড, লাভ, ৰেস্পেক্ট এড মীনিংফুল ৰিলেচনশিপ মানে মানুহ বিলাকৰ লগত যাৰ লগত তুমি বেছি এৰ্টছ আৰু
এইকেইটা বস্তু মানে লাইফত লাগিব অকল যে পইচাটোৱে হলে মই চব পিনৰ পৰা পাৰফেক্ট সেইটোও নহয়
সেইটোৱেটো আৰু সেইবোৰ বস্তু সেইবোৰ বিলাকে মানে বেছি দ্বীপ হেপপিনেছ দিয়ে গম পাইছে নে
অহ
কি কবা চব চব ফালে হেৰি আৰু
সঁচা আৰু বহুত ৱেলডি মানুহ আছে যিবোৰ মানে বহুত পইচা আছে কিন্তু তেওঁলোক ফাৰ্ষ্ট ষ্ট্ৰেছ, লনলিনেছ বা ইম'চনেল প্ৰব্লেম কাৰণে হেপ্পী ফিল নকৰে
অহ, হেপ্পী ফিল নকৰে আনফালে আকৌ বহুত নৰ্মেল ইনকাম থকা মানুহো আছে যিবোৰে মানে ফেমিলিৰ লগত ভাল ৰিলেশনশ্বিপ এণ্ড পিচফুল লাইফ থাকাৰ বাবে বহুত সুখী মানে বহুত সুখী থাকে আৰু সেইটো কাৰণে
তাকেই।
এইটোৱে দেখাই যে হেপ্পীনেচৰ লগত মানিৰ একো ৰিলেশ্বন- মানে মানিৰো ৰিলেশ্বন আছে বুজিছা কিন্তু মানিয়ে একমাত্ৰ ফেক্টৰ নহয় আৰু আছে মানিৰ লগতো মানে মানে পইচাৰ লগতো, লেন- দেন আছে কিন্তু একফালৰ পৰা মানে মানিয়ে হেপ্পীনেছ নহয় আৰু
অহ আৰু চাবাচোন পইচাই মানে এক্সপেঞ্চিভ গিফ্ট কিনিব পাৰে কিন্তু তাৰ মানে সঁচা ফ্ৰেণ্ডচিপ, ভাল পোৱা মৰম এইবোৰ মানে এফৰ্ড- কৰিব নোৱাৰে।
অঁ, সেইবোৰ -সেইবোৰ আৰু ক'ত আৰু পইচা দি থৰি তুমি কিনিব পাৰিবা ন'।
অঁ। আৰু ইয়াৰ কাৰণে যদি মানুহে মানে অকল- পইচাৰ পিছতে দৌৰে তেতিয়া জীৱনৰ একো ইম্পৰ্টেন্ট, এক্সপেচ- যিমানে ৰিলেশনশ্বিপ- হেল্প আৰু পাৰ্চনেল গ্ৰৰ্থ মানে ইগনৰ কৰি দিব পাৰে নহয় নে।
হয় হয় হয়। অঁ।
এই আৰু।
হেৰি আৰু দেই। আজিকালি জীৱন কি কবা মানুহ আৰু মানে বস্তু বোৰো ইমান দাম বাঢ়ি গৈছে অ।
সঁচা, দিনক দিনে বস্তু বিলাকত মানে দ'হ টকাত ক'ব গ'লে এতিয়া একোৱে নোপোৱা।
নাই বাপৰে তাৰ আগতে দছ টকাত চকলেট এটা হ'লেও পাইছিলে।
অঁ। বিস্কুট এক পেকেটৰ দামে পোন্ধৰ বিশ টকা।
নে নকবাই বহুত দাম।
মানে অলপ মানে মিডিল ক্লাচ ফেমেলিৰ কথা কথাও ভাবিব লাগে ন তে তেওঁলোকে কেনেকে চলিব।
আ হাঁ?
মানে অলপমান মিডিল ক্লাছ ফেমিলিৰ কথাও ভাবিব লাগে ন' সিহঁতে কেনেকে চলিব।
তাকেটো, মানে জি-এছ-টি, চি-এছ-টি কিমান দি দিছে। কিমান কি বাপৰে। আৰু দেখিছানে দ'ছ টকীয়া চিপছৰ পেকেট এটা কিনিব গ'লেই হাৱাই ভৰ্তি, চিপছ নাথাকেই। চোন।
ছয় পিছ।
পাঁচ-ছয় পিচ, এই যে লেচৰ পেকেটটো যে পাঁচ টকীয়া আগতে কিমান চিপছ আছিলে ন' এ এতিয়াচোন নাথাকেই, নাইয়ে।
বিশ টকীয়াটো কিনিলেহে অলপমান থাকে।
বিশ টকীয়াটো কিনিলেহে অকণমান যি খাব থাকে আৰু তোমাৰটো এই কুৰকুৰিটো একেবাৰে প্লা ষ্টিকেই হৈ গৈছে।
অঁ ইমান ভেজাল। অঁ আৰু ইমান ভেজাল হৈছে বস্ এইবিলাক দেখিছানে? তুমি পইচা দিও খাবা কি কোৱা তুমি যিমানে হাজাৰ হাজাৰ টকাই দিয়া ভেজাল বস্তুয়েটো খাব পাই আছো।
টোৱে খাব পাইছে ত' আগতে আগতে বিশ্বাস কৰা ডেৰিমিল্ক চকলেট যে পাঁচ টকাত পাইছিল চাৰিটা পিছ
অঁ অঁ।
কালি সেই পাঁচ টকীয়া চকলেটটোৱে নাইকিয়া হৈ থাকিলে ন' ডেৰিমিল্কৰ। দছ টকীয়াটো পাই তাকো চাৰিটা নে চাৰিটা নে! অঁ চাৰিটা পিচে হ'ব অঁ চাৰিটা পিচ চাগে। দামো বঢ়াইছে বস্তুও কমাইছে কি যে হ'ব।
তাকেটো। লাগাতকে এতিয়া বেছি বস্তুৰ দাম হৈ গৈছে পাচলিৰ দাম চাবাচোন বজাৰ ত কেনেকুৱা
পাচলিৰ দাম বাপৰে নকবাই। পাচনি-চাচনি এই এ দুখীয়া মানুহ বিলাকে কেনেকে চলিব বাৰু কোৱাচোন একদম যোনে মানে খাব নাপায় ভাবিব লাগে তাকেতো একদম দু দুখীয়া মানুহ বিলাকে কেনেকে চলিব মোৰ মতে কি যানা মানিয়ে কমফট বাই কৰে কিন্তু জেনোৱেল হেপিনেচ বাই কৰিব নোৱাৰে
সেইটোৱেইতো
জেনুৱেন হেপিনেচ মানে নোৱাৰে দেই মানে চাবা হা উদাহৰণ উদাহ উদাহৰণ হিচাপে দিছো আৰু কৈছো কথাটো মানিয়ে এটা লাক জাৰিচ হাউচ কিনিব পাৰে কিন্তু মানে সেয়াই আৰু তুমি যোনটো কলা এইটো অলপ আগত কিন্তু ফেমিলি হেপিনেচ বাই কৰিব নোৱাৰে ন তুমি কলাই
তাকে বোলে ডাঙৰ ঘৰ চব আছে ফেমিলিটোত শান্তি নাই
ফেণ্ডশ্বিপ গিভহে কিনিব পাৰি বেলেগনো কি কৰিব পাৰি ভাল ৰিয়েল ফেন ব বাই কৰিব পাৰি নিকি নোৱাৰে নহয়
নোৱাৰি কিন্তু আৰু কিছুমান চাবা কিছুমান আছে মানে মানে পইচা থাকিলেহে থাক কা ফ্ৰেণ্ডো আছে
অ আছে আছে বহুত আছে তেনেকুৱা অকল পইচা থাকিলেহে থাকে
উম! যদি তোমাৰ হাতত পইচা আছে সি পুৰা ভাল তোমাৰ লগত। ইচ! তোমাৰ নিচিনা ভাল ক'তোৱেই নাই।
উম হম সঁচা কথা
যদি তোমাৰ পইচা নাই কবা তোমাক তেতিয়া আৰু সেইকেইদিন চিনি নাপায়
উম সেইকেইদিন সেই মোৰে ইমান ফ্ৰেণ্ডশ্বিপৰ ক্ষেত্ৰত তেনেকুৱা হৈছে
আৰু মানুহ কিছুমানো এনেকুৱা চাবাচোন ফ্ৰেঞ্চ বুলি নহয় মানে কিছুমান মানুহ মানে এনেকুৱা তোমাৰ লগত যদি পইচা আছে তোমাক বৰ ভালকে চিনি পাই যদি পইচা নাই ই আমাৰ লগত কিয় থাকিব ব লাগে এই এনেকুৱা
এ সেইটো কিয় থাকিব লাগ আৰু লগো নধৰে চাবা
অ লগো নধৰে তেতিয়া পইচা থাকিলে উম তেতিয়া মানে চিনি নাপায় আৰু সিহঁতে বহুত সিহঁতৰ পইচা আছে আমাৰ নাই আৰু তেনেকুৱা
সেইটোয়েতো মানে মানুহ বিলাকে মানে ইয়ে ইহঁতৰ লগত আনক মানে কম্পেয়াৰ কৰে বুজিছানে কম্প কম্পেয়াৰ কৰি থাকি যে তেতিয়া তেতিয়া তহঁতৰ ইমান পইচা আছে আমাৰ ইমান পইচা নাই যে টিচফাই নহয় কোনো ক্ষেত্ৰতে
এ মানুহ জাতি টো কোনোদিনো ছেটিছফাইড নহল
সেইটো ফ্ৰেণ্ড ফ্ৰেণ্ড আৰু পইচা
তাকে পইচা থাকিলেই যে চব হ'ব এইটো মানে নাই ন
সেইটোৱো কথা
এনেকুৱাও থাক মানে এ উম
উ অ কোৱা কোৱা
মানে এটা এজত এনেকুৱা ফ্ৰেণ্ড পোৱা যায় চাবাচোন
অ এটা এইটো সৰু হৈ থাক এতিয়ালেকে চব ঠিক। ডাঙৰ হ'লে তুমি, আমি এতিয়া, যিমান ডাঙৰ হৈ আহিছোঁ ন' সিমানে সেনেকুৱা পাই আছোঁ, লগৰ বুজিছানে?
সঁচাই!
গম পাইছোঁ আৰু।
উম!
মানুহ বিলাকে কি? নিজৰ লাইফত মানে, আন এজন মানুহক, এপ্ৰিচিয়েট কৰিব লাগে। তেতিয়াহে মানে,
আৰু এটা কথা, হা! আৰু এটা মানুহে মানুহৰ ভাল দেখিব নোৱাৰে আজিকালি।
নোৱাৰে, ভাল দেখিব নোৱাৰে। আজি মানে, তোমাৰ পইচা আছে, একদম মানে ভাল আৰু। তুমি ভাল দেখিব তেতিয়া তোমাৰ লগতে ঘুৰিব। অ', বোলে তুমি দামী, দামী কাপোৰ পিন্ধা, ঘড়ী পিন্ধা বোলে, একদম দামী, দামী কেফেত যোৱা। অ', বিৰাট ধনী! তাইৰ, তাই লগতে ঘূৰা ফুৰা কৰিম। আৰু এয়া পইচা নাই! ব'ল। একো নাখাওঁ। নাযাওঁ পইচা, তেতিয়া কি ভাৱে জানানে? এই, এইজনীৰ মানে, পইচাই নাথাকে। এনি টাইম পইচা নাই, পইচা নাই, কিয়ে থাকে।
সেইটোৱেতো!
সেনেকে ভাৱে ন'? মানুহ বিলাক আৰু কি আৰু সেইবোৰে ভাৱে! এইজনী পইচাই নাথাকে! এনি টাইম পইচা নাই, পইচা নাই, কি থাকে? মেণ্টেলিটিবোৰ কেনেকুৱা মানে? ভালো নালাগে সেনেকুৱা কৰিলে।
কেতিয়াবা নাথাকিবও পাৰে ন'! ধৰা এতিয়া আমি, ধৰা এতিয়া আমি, একো নকৰোঁ হা! আমিতো, জব চব নকৰোঁ। কেতিয়বাহে ধৰা, কিবা এই, নিযুত মইনা পইচা থাকিলে, হাতত পইচা থকা যায়।